অ', শুনা পাইছা?
অ', শুনা পাইছোঁ- শুনা পাইছোঁ কি কৰি আছা?
এ আছোঁ অল অলপ শুই আছিলোঁ, তুমি?
অ', মই এনে শুই পেলাই অলপ আৰাম কৰি আছিলোঁ মানে। অ
আ খোজ
গ'ল অ বন্ধু?
কি-কি?
দিনবোৰে কেনেকোৱা গ'ল, দিন? কেনেকোৱা বিত্যুত কৰিলে দিনবোৰ?
ভালে গৈছে মানে আজি এ সাতটাত উঠি, উঠিছোঁ চাহ তাহ খালোঁ, চাহ তাহ খাই অলপ ৰেষ্ট ললোঁ। মানে অলপ বহিছোঁ এনে আৰু এতিয়া খেলিব গৈছিলোঁ অলপ আহি কিনে আৰু মানে আহ আহি কিনে অলপ গা পা ধুলোঁ। ভাত চাত খা-খা ভাত চাত খাই কিনে অলপ ৰেষ্ট লৈছিলোঁ, ৰেষ্ট লোৱা পিছত ক্ৰিকেট খেলিব গলোঁ। ক্ৰিকেট অ, ক্ৰিকেট অ, ক্ৰিকেট খেলিব গ'লোঁ। বন্ধু মখা আহিছিল, ক্ৰিকট খেলিলোঁ, আহি কিনে অলপ টিউশ্যন আছিল, টিউশ্যন গলোঁ। অলপ টিউশ্যন ছুটি হ'ল, তাৰ পিছত অলপ ভাত চাত খাই ভাত চাত বোলে কি কৰে ফল মূল খাই কিনে অলপ জিমত গৈছিলোঁ, জিমত অলপ আজি পুৰা বৰষুণ যোৱাৰ পিছত পুৰা ভিজি গলোঁ। আহোতে পুৰা ভিজি গলোঁ মানে দুই ঘণ্টা জিম। চাৰে আঠটা বজাত জিমাৰ পৰা ওলালোঁ। তাৰপিছত নটা বজাত ঘৰ আহি পালোঁ আৰু তাৰপিছতে মানে আহি কিনে অলপ তোমাৰ ভাত চাত খাই তোমাৰ লগত কথা পাতি আছোঁ, কি কৰি আছা?
আৰাম কৰি আছোঁ এতিয়া মানে দিন বৰ কাম বোৰ কৰা হৈ গল ন। ভাগৰ লাগিছে ত অলপ আৰাম কৰিছোঁ মানে এতিয়া মানে অলপ আৰাম কৰি আছিলোঁ আৰু। তাইছত অ, এইটো মানে মোৰ ৰাতিপুৱা উঠিল অলপমান চাহ তাহ খালোঁ মইয়ো। চাহ খালোঁ, তাছত অলপমান অ ভাত চাত খাই পিনে অলপমান আৰাম কৰিল। আৰাম কৰাৰ পিছত মানে তোমাৰ এইটো অ কামবোৰ আছিলে কৰাই হোৱা নাই বৰ। দিনবোৰ গৈ আক কামো কৰা হোৱাই নাই মানে ইয়াৰ পৰা। এনেকা কৰি পেলাই দিনবোৰ ঘৰে চাই গল কি খবৰ তোমাৰ এনেকা এটা খবৰবিলাক কেনেকা?
ভালেই ইমান, ভালো নহয় বেয়াও নহয় ভালেই মানে।
এ হব ন এ এটো সমানে হব ন এ মই ভাবিছোঁ আজিকালি তোমাৰ যেনেকে চাই আছে তুমি এনেগা নতুন নতুন আছে তোমাৰ টেকনলজি আহি আছে।
কি-কি-কি-কি-কি-কি?
এ যেনেকে তুমি চাই আছা ত নতুন-নতুন মানে তুমি আমি আগত বহি আছে যেনেকে তুমি এ আই ফোন আহি আছে তোমাৰ এ আইৰি কিবা তোমাৰ আৰ্টিফিচি়েল ইন্টেলিজেনচ আহি আছে যেণেকা। ত মানে তোমাৰ অ কি কলা?
ভালিকে অহাই নাই, কাটি-কাটি আহিছে।
এতিয়া আহিছে নেকি এতিয়া?
অ', আহিছে-আহিছে।
অ', মানে যেনেকাে তুমি চা এনেকা এ আই বিন আহি আছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্ঞ্চ। ত মানে তোমাৰ এ আ এয়াই অহাৰ লগত মানে তোমাৰ সুবিধাও বহুত আছে। ত তুমি মানে কি ভাবা মানে ত এয়াই অহা পৰা কি হৈছে তোমাৰ উন্নতি মানে? কি মানে এইটো বিয়া কৰাই আহ আছে নে ভাল কৰা আহ আছে?
উম, ভাল কাৰনে হৈছে মানে এাই অহাৰ পিছত আমাৰ বহুত বেছি ভাল মানে কিবা আমাৰ প্ৰব্লেম হৈছে তেতিয়া আমি এ আইৰ পৰা হেল্প লৈ চল্ভ কৰিব পাৰোঁ। হোমৱৰ্ক দিছে কলেজ নহ'লে স্কুলৰ পৰা ইয়াত এনেকুৱা কৰি এনেকুৱা কৰিব পাৰোঁ কিবা ডাটা কিবা তাক্স মানে এনেকে আৰু এ আই এই আমাৰ বহুত হেল্প কৰে, কোনোবা- কোনোবা ভাৱে এ আই আমাৰ জব চব লৈ ল'ব। এ আমাৰ কাৰণে হাৰ্মফুল, তোমাৰ এ- এ আইৰ লগত চলবা লাগব তোমাৰ। এ আৰ পিছত চললে এ আই তোমাৰ জব ল'বয়ে না। এ আই আহিছে, এনেকুৱা সি নতুন তাকছ এ আই কৰিল। এইটো কৰিব লাগব, তুমি একবাৰ চাই ল'লা তুমি এ আই ত' মই এ আইৰ লগত গুচি গ'লা, আৰু তুমি এইটো কৰা নাই, এইটো কথা পাতিছে, এইটো বাদ- বাদ দি পিছত কৰিম, এনেকু এয়া আৰু এক কদম আহি যাব। যে-যেতিয়া তুমি এক কদম আৰু এক কদম- এক কদম আগে তোমাৰ জবতো যাবহে না, জব কৰি আছা এ আইৰ লগত ব'লা, মানে এইটোয়ে আৰু। তুমি এই হোমৱৰ্কত হেল্প-হেল্প পাবা। এ আইৰ পৰা মানে বহুত ষ্টুডেণ্টক হেল্প কৰে। কিবা নাহে এ আই খোলা মানে এ আই যোনে বনাইছে বহুত ভাল মানে বহুত ভাল কাম কৰিছে বনাই কিনে, তুমি কি ভাবা। হম, শুনা পাইছা।
অ', শুনি পাইছো, শুনি পাইছো-শুনি পাইছো।
উম, উম, তুমি-তুমি কি ভাবা।
অ', মই এনেকে ভাবিছো মানে এ আহিছে, মানে কামবোৰ অলপমান কিবা হৈছে মানে। এ কা কাম বোৰো মানে তোমাৰ যেনেকা সহজ দিছে এয়া বোৰ। মানে এ আই কিয় আহিছে মানে কিয় বনিছে এ আই খন, মানে তোমাৰ কামবোৰ সহজ কৰিব কাৰনে বনিছে। আজিকালি খ কামবোৰ সহজ কৰিব কাৰনে এ আই আহিলে তুমি মানুহবিলাক কি ভাবে যে, এ আই আছে আমাৰ কামবোৰ লৈ ল'ব এনেকা। এই এ আই আহাটো মানে তোমাৰ কামবোৰ সহজ কৰিব আহিছে। ত' তুমি ইস্তেমাল কৰা, নিজৰ কামবোৰ সহজ কৰা। তোমাৰ তুমি মানুহবিলাক ভয় খাই থাকে মানে, এই আমাৰ কামবোৰ ল'ব- কামবোৰ ল'ব এনে ভাবি থাকিলে মানে ক'ত হ'ব তোমাৰ আ উন্নতি। উন্নতি তেতিয়া হ'ব তুমি এ আইৰ লগত একেলগে চলিব, তেতিয়া তোমাৰ উ-উন্নতি হ'ব। এনেদৰে উন্নতি নহ'ব তোমাৰ, এনেকে নহ'ব তোমাৰ উন্নতি।
একে আৰু হয়, মানে এ আইৰ লগত চলিব লাগে। এ আইৰ তুমি পিছত চলবা, এ আই তোমাৰ জব লৈ ল'ব। আৰু এ আই চব জব ল'বটো ইম্পচিবল হয় না। যেনে তুমি আ কি কয়, এ-এ আই আমাৰ ডক্টৰৰ কাম কৰি দিব মানে ডক্তৰৰ এই চব কাম কৰা ইমপচিবল হয়, এ আইৰ কাৰনে। মানে এ আই মানে তোমাৰ কি কৰিব নোৱাৰা, যেনেকুৱা আ মানে কিবা এ আই এইটো কৰিব নোৱাৰিব, কিবা কিয় কোক কৰিব নোৱাৰিব, খানা বনাব নোৱাৰিব। এ আই এনেকুৱা-এনেকুৱা তোমাৰ কাম ছেভ কৰিব নোৱাৰিব, এ আই আৰু এ- এ আই কৰি দিব, কি বনাব লাগে, এ আই চব‌ বেছি দিব। কিন্তু এ আই টো খানাটো বনাব নোৱাৰিব না। এইটো হয় আৰু মানে এ আই তোমাৰ কিবা ঘৰ বনাব নোৱাৰিব। চব মানুহে ল'ব, এ আই তোমাক পুৰা আৰ্কিটেক্ট চাৰ্কিটেক্ট চব দি দিব। কেনেকুৱা বনাব লাগে, কেনেকুৱা মেপ হ'ব, কেনেকুৱা লগজাৰী। কেনেকুৱা হ'ব, কেনে কিমান ফ্লৰ হ'ব, চব এ আইয়ে কৈ দিব। কিন্তু এ আইটো নিজে বনাব নোৱাৰিব ন, এইটোটো তোমাক সুধে মানুহ লগাব উম, এ লাগিব না, হা তুমি কোৱা। হা, শুনা পাই আছা। শুনা পাইছানে। শুনা পাই আছা, অ', হেল্ল', হেল্ল'। শুনা পাইছা, হেল্ল'। অ', শুনা পাই আছানে। অ', শুই গ'ল এনেকে তাই। শুনা পাই আছা, হেল্ল'-হেল্ল'-হেল্ল'--হেল্ল'। হেল্ল'। শুনা পাইছা, হেল্ল', হেল্ল'-হেল্ল'-হেল্ল'-হেল্ল'-হেল্ল'। ক'ত গ'লা, পিছে মানে এ আই হেল্ল', শুনা পাইছা, হেল্ল', হেল্ল'-হেল্ল'-হেল্ল'-হেল্ল'-হেল্ল'। হেল্ল'। অ', এইটোয়ে মানে এ আই মানে এ আই তোমাৰ অ টাস্কবোৰ ইজিও কৰি দিব। এ আই মানে চব ল'ব নোৱাৰিব না, মানে এ আই চব কাম কৰিবতো নোৱাৰিব। মানে আৰু তুমি এ তোমাক মানে এ এনেকুৱা নাভাবিব এ আইয়ে চব কৰিব পাৰিব। মানে এ আই এই এডভানচতে কথাবিলাক যে এ আই মানে যেনেকুৱা তোমাৰ কি কয় মানে এ আই তোমাক চ'লভ কৰি দিব। অ', ব্লু প্ৰিন্ট বনাই ল'ব, চব কৰিব পাৰিব, কিন্তু এই নিজেতো কৰিব নোৱাৰিব না এনেকে। সেই কোনো মানুহে তাই বেছি ইমান এ আইটো নিজে এইটো লোকে বনা নাই ন। এ আই ক'ৰ কোনোবা বনাইছে, ইটো মানুহৰ দিমাগ আছে এ আইটোক হয়, তুমি এইটো বনাইছে, নিজে ঘৰ বনাই দিব। এ আইটো নালাগিব না, আৰু এ আই ঠাণ্ডা নবঢ়ালে এ আই কেনেকুৱা কৰিব, এ এতিয়া পানী নিদিলে ফ্ৰেছ হয়হে এ আই তেনেকুৱা কৰিব পাৰিব নেকি নিজে- নিজে পানী লৈ কৰিব পাৰিব, এতিয়া আমি ক্লিয়াৰ হয় ন কথাটো। হয় নে নহয়, তুমি কি, মানে এ এয়াই আৰু আমাৰ মানে এনেকুৱা হৈ গৈছে। তুমি এ আইও ইৰিব নোৱাৰা আৰু এ আই তোমাক এৰিব নোৱাৰে। এনেকুৱা হৈ গৈছে আমাৰ, এ কি কম আৰু উম এয়াই আৰু হয়- হয়, মানে এ আই আৰু আমাৰ বহুত মানে চব এ আইৰে চব কৰিব পাৰি। খালি ফিজিকেলি ফিজিকেল কাম কৰিব নোৱাৰে এ আই। এটোৱে আৰু হয় কি কয় হয় দিয়া তোমাৰ পৰা তোমাৰ লগত কথা পাতি বহুত ভাল লাগিছে, লগ পাম দিয়া কেতিয়াবা। দিয়া পাম দিয়া লগ, বাই- বাই।